হেল্ল।
উ অ শুনিছানে?
অ শুনিছো শুনিছো কোৱা।
কি কৰিছা?
আৰু তুমি
আছো আনে ৰ'বা ভাত পানী খালা?
অ খাইছো। তুমি খালা?
নাই নাই খোৱা নাই বনাইে আছে। বাকী এনে খবৰ পাতি ভাল?
অ ভাল। তোমাৰ ভালনে?
ভাল ভাল। ঘৰত ভালনে চবৰে?
হয় ঘৰত ভাল আছে। তোমাৰ ভাল ঘৰত?
উম ভাল ভাল। এতিয়াতো এনেই ঘৰতে চাগে বিশেষ বন্ধ
ঘৰতে, অ বন্ধ। তুমিও ঘৰতে?
উম উম ঘৰতে বাৰু, এনে তুমি যে অলপ দিন আগতে তাতে মাজুলী ফুৰি আহিলা, কেনেকুৱা লাগিল বাৰু তাত ঘুৰি-ঘুৰিব যাওঁতে?
এ বহুত ভাল মানে একদম কি কম আৰু। মানে মোৰ জীৱনৰ এক মানে স্মৰণীয় অভিজ্ঞতা আৰু এতিয়া মাজুলী। মই গৈ পোৱা নাছিলো। মানে ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য শান্ত, পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহাসিক মোক মানে বহুত আকৰ্ষণ কৰিলে অ।
অ মাজুলী ঠাইখন এনেও ভাল লাগেই দিয়াচোন গৈ পেলাই। তাত ইমান মানে সাংস্কৃতিকেৰে সাংস্কৃতিক বহুত সংস্কৃতিটো ইমান ধুনীয়াকে মানে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে ন।
উম।
মোৰো মানে মাজুলীলৈ যাবলৈ বহুত ইচ্ছা কৰো মানে মোৰ সময়ে নিমিলে।
অ তুমি যোৱা নাই নেকি মাজুলী?
নাই নাই মই যাম যাম কে যাবই পাৰা নাই যাম ৰবা এদিন।
আচ্ছা অ যা গৈ আহিবা আকৌ ভাল লাগে গৈ। নিজকে মানে এনেকুৱা এনেকুৱা এটা ফিল হয় গোটেই সেউজীয়া পৰিৱেশ লগতে নদীৰ ওচৰত আৰু যেতিয়া ফেৰী ঘাটলে যাবা তুমি, যেতিয়া ফেৰত উঠি যাবা পুৰা শান্ত উম
বাকী প্ৰথমে কোৱাচোন তুমি মোক মাজুলীতো ক'ত অৱস্থিত? তুমি যিহেতু গৈয়ে আহিছা।
কি চবে জানে মাজুলী অসমত, ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এখন নদীদ্বীপ। ইয়াক বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ বুলি হিচাপে জনা যায়।
আচ্ছা এইটো অ আচ্ছা তাত কেনেকৈ তুমি গৈছিলা বাৰু?
অ মই মানে অ কিবা এটা কামত যোৰহাটলৈ গৈ আহ গৈছিলো হা,
উম।
তাৰপিছত অ' নিমাতী ঘাটৰপৰা মানে ফেৰিত আ, বহি মাজুলীলৈ গলো, ফেৰী যাত্ৰাটো বহুত মানে মোৰ মনোমোহা আছিলো, একদম খুব ভাল লাগে আৰু ফেৰীত জোনটো মোৰ অভিজ্ঞতা হ'ল মই আৰু আগতে ফেৰীত উঠি পোৱা নাই দেই। তাত ভয়ো লাগে অলপ ভালো লাগে মানে পুৰা নদীৰ মাজত যেতিয়া গৈ পাম। তেতিয়াতো এতিয়া কি হৈ ঢৌবিলাক কুকুৰা চলি আছে ব্ৰহ্মপুত্ৰৰ, কি কৰিম কি নকৰিম, কি কৰিম কি নকৰিম এনেকা মানে কিবা এটা বেলেগ এটা ফিল্ড, লাষ্টত কিন্তু আকৌ যেতিয়া ছেকেণ্ড টাইম ঘূৰি আহিলোঁ খুব ভাল লাগিছে। ইয়াতে থাকি দিও থাকি দিও লাগিছে।
আচ্ছা, অ' দিয়াচোন। ভালে লাগে ন' গৈ পেলাই?
উম।
বাকী তাত গৈ প্ৰথমে কি দেখিলা তুমি?
প্ৰথমে চাৰিওফালে অ' বৃহছ ত' সেউজীয়া পথাৰ। সকলোফালে। আৰু ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃস্যৰ শান্ত পৰিৱেশে মোৰ মন জয় কৰিছিল তাত প্ৰথমে দেই। মানে একদম কি ক'ম আৰু, উম যেতিয়া মই ফাৰ্ষ্ট সোমালোঁ আৰু তাতে
অ'।
মাজুলীত মানে ক'ত আহিছোঁ, গোটেই এনে বহুত মানে কিবা এটা বেলেগ এটা ফিল হৈ যায় আৰু যেতিয়া আৰু তাত আ, তুমি ৰাস্তাটো মুখাবিলাক বিক্ৰীও কৰে দেই কিছুমানে। উম, মুখাবিলক ৰাস্তাত মানে ফুটপাথত থাকে। আ বিক্ৰী কৰে আৰু গাওঁবিলাকৰ ঘৰবিলাক খুব ধুনীয়া, পুৰণি দিনৰ যে ঘৰবিলাক আ, মাটিৰে আৰু খেৰৰ ঘৰ খুব।
আচ্ছা, তাত সেইবোৰো দেখিবলৈ পাইছা মানে।
অ' সেইবিলো খুব ভাল লাগে।
তুমি গোৱাচো চোন মাজুলী কিহৰ বাবে বিখ্যাত?
এ, চোৱা মাজুলী কিহৰ বাবে বিখ্যা বুলি মই ক'লো এতিয়া মুখা। মুখা শিল্প তাতে খুব বেছি বহুত, মাজুলী মূলত সৎ সত্ৰ সাংস্কৃতি, সত্ৰও খুব বহুত আছে হয় নে নহয়? আ, ভাওনা কৰে তাত। সত্ৰীয়া নৃত্য খুব, মই ক'লোৱে মুখা শিল্প। আৰু তাত এটা চাবলগীয়া বস্তু কি আছে মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। বুজিছা মিচিং জাতিটোৰ তাৰে যোনটো জনগোষ্ঠীৰ সাংস্কৃতিক, প্ৰাকৃতিক মানে সৌন্দৰ্য এনেকুৱা ধুনীয়া মানে তে তাৰ কাৰণেও মই বিখ্যাত বুলি কয় আৰু হয়ো। সেইটো কাৰণে মানে বিখ্যাত।
উম, উম, ঠিকেই কৈছা বাৰু। শুনিবলেতো পাইছোয়ে বাৰু। এনে তুমি আ, কোনোবা এটা সত্ৰলৈ গৈছা নেকি?
অ' মই গৈছিলোঁ, আ মই এ-এটা নহয়, মই তিনিটা সত্ৰত গ'লো। আ, আউনআটি সত্ৰত গ'লো আৰু কমলাবাৰী যে সত্ৰটো আৰু আ, চামাগুৰি সত্ৰ ভ্ৰমণ কৰিলোঁ মানে। খুব ভাল লাগে দেই তাতে এনি টাইম তাতে খোল তাল, নেগাৰা সকলো মানে বাজিয়ে থাকে আৰু অ যিবিলাক মানে এ আৰু গানতটো তাতে তুমি কি ক'বা একদম ধুনীয়া ভক্তিমূলক গান বিলাক। বজি থাকে। আৰু সত্ৰৰ পৰিৱেশটো খুব ধুনীয়া আছিল দেই সেইটো কব লাগিব। সত্ৰৰ পৰিৱেশটো মানে একদম মজাৰ আৰু।
আচ্ছা আচ্ছা এনে তুমি যে কলা চামগুৰি সত্ৰলৈ গৈছিলা বুলি তে চামগুৰিৰ ক্ষত্ৰত কি বিশেষ দেখিলা বাৰু তুমি?
হম?
তুমি যে ক'লা চামগুৰি উ চামগুৰি সত্ৰলৈ যে গৈ বুলি, তাত মানে বিশেষ কি দেখিছা বাৰু?
তাত আহ মোক ক'লে মখা কি মুখা শিল্প তাত বি শেষ মুখা শিল্প চামগুৰি সত্ৰত হা অ শিল্পসকলে মানে হাত তাৰে মানে ৰামায়ণ, মহাভাৰত আৰু ভাওনাত আহ ব্যৱাৰত আহ বিভিন্ন মুখাত তৈয়াৰ কৰে তাত মই দেখিলো, খুব ভাল লাগে এটা খুব ভাল লাগে জান
অ সকলোবোৰ মানে হাতেৰে তেওঁলোকে তৈয়াৰ
উম উম তৈয়াৰ কৰে উম। সকলো মানে হাতেৰে বনাই।
আচ্ছা আচ্ছা। আৰু বাকী এনে অ তুমি যে কলা মিচিং জনগোষ্ঠীৰ কথাটো তেওঁলোকৰ আহ তেওঁলোকৰ মানে জীৱনশৈলী দেখিবলৈ পালে নে নাই?
অ পাইছো পাইছো দেই একদম ভাল লাগিছে। মই যে ক'লো তেওঁলোক আহ ঘৰ বিলাক খুব পুৰণাৰ দিনৰ আৰু খেৰৰ আদি তাত মানে তেওঁলোকৰ ঘৰ বিলাক হ'ল চাংঘৰ টাইপ। আৰু পৰম্পৰাগত পোচাক। বেলেগ পোচাক একো নিপিতেনে আহ নি পিন্ধে। নৃত্য আৰু অ অতি থিপৰা অ আৰু দেখা বহুত ভাল লাগিল আৰু দেখি।
আচ্ছা আচ্ছা। ভালে মানে তেওঁলোকে অতিথিক বহুত ভালদৰে মানে শুশ্ৰূষা কৰিছে আৰু।
উম।
বাকী অ তাত কি কি খাইছিলা?
তাহাত এ কি কি খাইছিলে মানে তাত মানে মই অসমীয়া থালি, মাছৰ আঞ্জা, পিঠা, লাৰু অ আদি আৰু মানে খুব বেলেগ বেলেগ বস্তু মানে বনাই। মিচিং সকলৰ কিছুমান পৰম্পৰাগত খাদ্যৰ সোৱাদ লৈছিলো। মিচিং মিচিঙৰ মানে যিবিলাক খাদ্য আহ হেৰি কৰে এ আহ বনাই বা তাত দিয়ে সেইখিনি খুব ভাল লাগে।
অ অ। এ আৰু ক'ব গ'লে মাজুলী মানুহৰ ব্যৱহাৰ বোৰ কেনেকুৱা পালা?
আ ঠিক দ সকলো মানুহ বহুত অমায়িক আৰু অ অতিথি বা অ পৰাৰায়ণ মানে একদম আহ ভাল একদম ব্যৱহাৰ-পাতি কি বুলি ক'ম আৰু আমাৰ মানে অ তাৰ ভাষা বিলাকো ভাল লাগে। আহ যিবিলাক সুৰটো তেওঁলোকৰ সুৰবিলাক আৰু। অ'। সিহঁতৰ ব্যৱহাৰটো মানে কি বুলি ক'ম মানে মোৰ প্ৰিয় আৰু মোৰ মোৰ ভাল লাগিছে দে।
উ তাত তুমি যিমান দিন আছিলা।
অ', বেয়া নাই মই চাৰিদিন থাকিলোঁ। আহ সেই সময়ছোৱাত মানে বহু ঠাই ভ্ৰমণ কৰি স্থানীয় মানুহৰ লগত কথা পাতিলোঁ আৰু। তেনেকে আৰু ভাল লাগিছে তাতে মানুহবিলাকলাক কথা পাতি।
বাকী তাত কিছুমান সমস্যা আছে নে আমিতো শুনিবলৈ পাইছোয়ে যে
অ', আছে দে উম হয় আছে। চোৱা ব্ৰহ্মপুত্ৰ গৰা খহনীয়াই মাজুলীৰ বহুত ভূমিষ্ককৰৰে পৰিচয় বহুতো ঘৰ উটুৱাই নিচে। ফুলতোক ঘৰ ভাঙি দিছে। অ', মানে আৰু ইয়াৰ বাবে মই ভাবোঁ সংৰক্ষনৰৰ প্ৰয়োজন। আৰু সকলো মানুহ যিবিলাক নদীৰ কাকত থাকে গৰা খহনীয়া বুলি কয়। গৰখনীয়া ঘৰ ভাঙি লৈ যায়। পানীৰে উতোলা বানপানী খুব মানে থিকিবলৈ পোৱা যায় বুলিয়ে শুনিছিলোঁ ই মই ইমান দূৰ সঁচা ময় নাজানো
অ', ইয়াত মানে চৰকাৰে কিবা ব্যৱস্থা লৈছে নে নাই বাৰু।
অ', মই সুধিছিলো এইটো কথা। অ', তেন ক'লে যে হয় আহ। গৰাখীয়া নিয়ন্ত্ৰণ পৰ্যটন উন্নয়নৰ মানে অ', ঐতিহাসিক মানে সংৰক্ষণ বাদে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে সেটো। তাকে মানে।
আচ্ছা, আচ্ছা, আচ্ছা তুমিতো এনে মাজুলী ভ্ৰমণ কৰি আহিলা কোৱাচোন মোক এতিয়া মানে কোনটো সময়ত বেছি ভাল হ'ব তাত ভ্ৰমণ কৰিবলৈ।
এ এতিয়া মই কওঁ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ বতৰ মনোৰম হয় হয়নে। সেই সময়ত যোৱাতটো ভাল বুলি মই কিন্তু ভাবোঁ দে।
আচ্ছা, তাকে বোলো তোমাৰ তুমি যোৱাৰ কথা শুনি মই বোলো তোমাক এবাৰ সুধোৱে।
উম, উম, উম উ। অ', ঠিক আছে, অ', ঠিক আছে।